কি কৰিছা
এই আছোঁ কি কৰিবা আৰু কি খবৰ
ভালি তোমাৰ
উম ভালেই ভালেই
উম ত তাকে
তাকে বহুত দিনৰ মূৰত কল এটা কৰিলোঁ
অ একো নাই একো নাই
উ মানুহটোক খবৰো নোপোৱা হলো আজিকালি
আজি কালি ব্যস্ত সতো কতনো খবৰডাল পাবা
উম আগতে ঘূৰা ফুৰা কৰিয়ে ভাল লাগে না
অ
এতিয়া লগেই নোপোৱা হলো আৰু
আহিছোহে এইয়া দিল্লী পৰা মাজতে
দিল্লী বা
ফুৰিব গৈছিলো এপাক উম ফুৰিব গৈছিল
ভাত খালা
ভাত খালো তুমি
নাই বাঢ়িবহে এতিয়া
উম উম তাকে
গৰম কেনেকা
গৰম ভালেই তুমি মোৰ মোৰ মানে হেৰি তোমাৰ গৰম নে আছিলে কৰিবা নেকি
কৰোঁ পাৰি বাৰু কৰিবলৈ।
উম। মানে ন মই মানে আকৌ তোমাৰ চেন্নাই যাম এই কেইদিনতে ফুৰিবলৈ।
আহ।
তুমি মোৰ বিজনেচটো অলপমান চলাই দিবা। যিমান লাভ হয় তোমাক মই ফিফটি ফিফটি কৰাই দিম হ'ব?
অ হ'ব হ'ব।
অ সেইটো কাৰণে তোমাক কলটো কৰিলো মানে মই
অ তুমি মানুহটো মানে নাথাকিবা এতিয়া?
অ চৰি চৰি দেই মই কৰা নাছিলো কল তুমি কৰিছিলা পাহৰি গলো মানে।
নহয় তুমি বোলো মানুহটো নাথাকিবা নেকি এতিয়া?
আহ মই মানুহটো চেন্নাই যাম মানে।
অ একো নাই মই কৈ দিম বাৰু।
উম উম। গৰুটো তুমি চাল হ'ল। মালিক হিচাপে চাল হ'ল। মানুহবোৰে তো কাম কৰি থাকিব।
চব আছেই মানে ন মানুহে
অ মানুহ চব এইবিলাক লাগি থাগি থাকে বাৰতে। তাকে মানে।
হেৰি তোমাৰ কোনোবা চিনাকি আছে নে টমটম মানে তোমাৰ ভাড়া ছাড়া দিব পৰা মোৰ তাত মানে টমটম আছিলে মানুহ চলোৱা মানুহ নাই অ।
আছে আছে মই তোমাক কংটেটো কৰি দিব পাৰিম কিমানকে দিবা ডেইলি?
ডেইলি মোক বেছি নালাগে এনেই মানে পৰি আছে যে চলালেই হ'ল আৰু টমটম। বেয়া হৈ যাব না বেটেৰী। দিলেই হ'ল দুশ মানকে দিলেও হ'ল একো নাই।
তাকে দুখ দুশ মানে কে দিলে মোৰ মানুহ দুটা আছে কেনেকৈ কৰিব? বেছিকে ল'বা বেছিকে ল'বা সিহঁতে সাতশ মান উলিয়াই পেলাই দিনটোত।
সাতশ মান অ উলিয়াই কিন্তু মানে এতিয়া বহুত হৈ গ'ল না।
তোমাক মই তিনিশ তিনিশ টকাকে কৰাই দিম দুখন দুখন আছে ন?
অ।
দুখন তুমি ছশ টকাত লৈ ল'বা।
আহ ছশ ন। হ'ব বাৰু।
উম উম বাৰু তাকে। বাকী কোৱা?
বাকী কি ক'বা আৰু এতিয়া মই এইটো কাৰণে ফোন কৰিছিলোঁ এইটো তুমি যিটো ক'লা এতিয়া বিজনেচটো ঠিকে আছে গৰুটো মই চাই দিম বাৰু।
উম বাকী তুমি কেটাৰিং চেটিং কৰা নেকি?
এ কেটেঙ চেটেঙ নকৰোঁ বাৰু কিন্তু লগৰ আছে কৰে।
অ অ। তুমি কৰা নেকি কৰিব পাৰিলে হয় আমাৰ কেটেং পাৰ্টি যোৰহাট গৈ আছে মানে।
যোৰহাট। দূৰ হৈ যায়তো।
উম হম চব যাব এতিয়া। কেইটামান বাইক লৈ যাব তাতে।
অঁ। ময়ো যাব পাৰিম তেনেহলে বাৰু।
এক লাখ আশী হাজাৰ টকা লৈছো তোমালোকক তিনি হজাৰকে দিম।
ঠিকে আছে দিয়া ময়ও যাম বাৰু।
উম উম। তুমি গৈ কামটো কৰিলেই হল। কিবা হ'লে মোক ফোন মাৰি দিবা।
তোমাক লগ পাব লাগিছিলে এদন দেই।
মোক?
অ'।
উম আহিলে আহিবা, এইকেইনতে মই। বাৰ তাৰিখে যামেই মানে তোমাৰ চেন্নাই যাব লাগিব মোৰ কাম আছে কাম মানে ফুৰিব লাগে।
ফি কেতিয়া আছা?
ফ্ৰি তোমাৰ একেদিনতে আহিবা, যেতিয়া আহা মই কেইদিন ফ্ৰি আছো, মোৰ। এক মা মান চুটি লৈছো মানে মই।
কিমান লৈছো এক মাহৰ।
উম্। মোৰ কোম্পানীতটো ভাল লগা নাই মানে মই য। কোম্পেনীত কৰি আছো এইটো ভাল লগা নাই মই চেঞ্জ কৰিম, আৰু
কিয়বা?
এ এইটো কোম্পানী মানে মোৰ ইমানটা মন্থলি চেলাৰীটো ভাল অহা নাই। মান্থলি তোমাৰ ইলেভেন লাখছ পাই আছোঁ মানে কি। এয়েৰলি এলেৱেন লাখছ পাই আছোঁ এনকা কম্পেনী এটাত যাম এইটো নো মন্তলি। লাখ দি আছে মানে।
অ
চ আৰু দুই লাখ এটা বেছি আছে তাত যাব লাগিব মোৰ, দৰমহা লাখৰ ওচৰাচৰিয়ে হয় গৈ মাহত আৰু
ঠিকে আছে।
ফিভতী ফাইভ নে নাইনটি থ্ৰী কিবা এনেকুৱা হ'ব নতুনটোত। এইটো তেতিয়া এটি ঘৰে পাওঁ।
বাকী তোমাৰ তেনে লৰাটো চাই দিবা আৰু হা তম তম।
উম উম উম এ কল হ তোমাৰ।
আৰু এনেই তোমাৰ ফাৰ্মখন ক'ত আছে।
মোৰ তোমাৰ ফাৰ্মখন ম তোম লোকেশ্যন দি দিম দিয়া।
তেতিয়পা তেতিপা।
উম উ উ।
ত তোমাক খালি লগ কৰি ল'ব লাগিব এদিন।
অ অ লগ কৰি লবা লগ কৰি লবা।
কাইলৈ মানে ফ্ৰী আছা নেকি মানুহ।
কাইলৈ মানে আছো আছো ফ্ৰ আছো।
এ ঘৰত গ'লেই হ'ল আৰু ন তোমাৰ।
অ'। হয়।
বাকী খবৰটো ভালেই ন।
হা।
খবৰ ভালেই।
খবৰ ভালে ভালে।
আৰু কিবা কৰি আছা নেকি?
আৰু নাই মই এই কেদিন অলপমান ফুৰিহে আছো।
ক'বলৈ দূৰ জেগা এটা বিচাৰচো যাব পাৰিম ময়ো যাম তোমাৰ লগত।
উম হয় যদি হ'ব বাৰু তে মই চেন্নাইৰ পৰা আহিলও আগতে টিকেতটো হ'লতো কৰা
কেতিয়া যাবা
অহ তোমাৰ যাম আৰু অলপ আ অলপ বাৰ তাৰিখে যাম মই চেন্নাই তোমাৰ
বাৰ তাৰিখে আজি তোমাৰ কিমান তাৰিখ হ'ল আজি তোমাৰ পাঁচ তাৰিখ ন
উম।
তেনে বাৰ তাৰিখৰ আগত এদিন লগটো কৰিবা।
বাৰু নিশ্চয়
তাকে কণ্টেক্টটো দিবা আৰু
অ তাকে
এনেই ঘূৰি হেৰি চাপৰি ছাইডে যোৱা নাই নেকি
চাকৰি মই পোৱা নাই মই কোম্পেনীটো এৰিম মানে মই বেলেগ এটাত যাম
নহয় নহয় চাপৰি চাপৰি
এই চাপৰি মই চাকৰি বুলি শুনিলো চৰিট চাপৰি চাইডে গৈছো বাৰু তে চাপৰি চাইদে মাটি অলপ লব লাগিব ৰখা
অ পানী বাঢ়ি আছে নেকি
পানী নাই ঠিকে আছে
সাঁতুৰিবতো জানাই ন
সাঁতুৰিব জানো জানো চাপৰি দিয়া থাকোতে আগতে এতিয়া আকৌ কিয় সাঁতুৰিব নাজানিম
সেইটোৱেতো আৰুতো একো নাই ন তোমাৰ ফ্ৰাম চাম
নাই নাই
গাহৰি এখন পাৰি কিনোতেই খুলিবলৈ তাৰ চাপৰি যায় দে
তাকে
কিন্তু মানুহো লাগিব না
উম বোলা যদি মই অলপ পইচা মান তোমালোকৰ ইনভেষ্ট কৰি দিম দিয়া।
নাই চিকনো।
উম পাৰ্টনাৰশ্বিপত পাৰিবা খুলিব।
তাকে লগতো পাব লাগিছিলে তোমাক।
মই ইনভেষ্ট কৰিব নোৱাৰিম বাৰু তে মই মানুহ এটাক কৈ দিম তেওঁ ইনভেষ্ট কৰিব মানে মোৰ। মইতো নাথাকিমেই মই চেন্নাই যাম চেন্নাইৰ পৰা মোৰ আৰু কিমান ট্ৰিপ ওলাব হিচাপ নাই। তাৰপিছত তোমাৰ নেক্সট উইক টু থাউজেণ্ড টুৱেন্টি ছেভেনত মই তোমাৰ প্ৰথম। মাহতে জ জানুৱাৰী মানতে তোমাৰ মই হেৰি যাম নংকং। যাম তাৰপিছত তোমাৰ চুইজাৰলেণ্ড যাম।
চুইজাৰলেণ্ড যাবা।
তাৰপিছত হংকং যাম।
মানে পুৰা ঘূৰি আছে ন মানুহটো।
উম উম উম। তোমাৰ চাইন তোমাৰ। চাইনা চাইড যামগৈ অলপমান সিফালে ফুৰিব মন গৈ আছে মানে আ।
কবাচোন হেই মোকো কবা।
অ অ লগ ধৰিম দিয়া মোৰ বাৰতে বহুত বছৰ হৈছিল মানে পুৰাই এনে এতিয়া আকৌ অলপ। একবছৰ মান ফুৰি মানে নতুন। কোম্পানী কোম্পানী চজ কৰ আগতে অলপ ফুৰিব লাগিব।
উ মানুহটো অকলে যোৱা নে নেকি লগৰ আৰু যায়।
মই আমি তিনিটা যাওঁ।
অ অ আছে লগত ন।
উম উম।
ঠিকে আছে বাৰু এনেই ঘূৰা ফুৰা কৰি থাকিব লাগে।
উ আমিও মানে এনেকে ঘূৰিয়ে আছো মানে আৰু ঘূৰিব লাগে। মাজতে মাজতে মাজতে। কলেই সেইদিনাখন বানাৰসৰ পৰা আহিলোঁ গৈ এপাক।
অকলে গ'লা।
মই অকলেই গ'লো। ট্ৰেইনতে গ'লো ৰাজ হেৰি ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ।
তুমি মানুটো যে নাথাকা গৰুৰখনখন চাই কোনে।
এ মানুহ থাকে মোৰ এচিষ্টেন্ট আছে কিছুমান। মোলে জাষ্ট কল হে কৰে দাদা ব। বস্তু নাই দাদা আমুকটো আনি। লাগিছিলে মই কল মাৰি দিওঁ আকৌ গাড়ী আহি পেলাই থৈ যায়।
ঠিকে আছে।
তুমি মোৰ ফাৰ্মখন এবাৰ মালিক হিচাপে চাই দিয়া মানে সেতে অলপ। পইচা চইচা দানা চানা খেলি মেলি কৰে নিজৰ ঘৰলৈ মানে এনেকে সেইবিলাক চাই দিলেই হ'ল।
মই চাই দিম বাৰু।
তোমাক মই যিমানটো পাওঁ নেক্সট বাৰ গৰু। তোমাক মই তাৰে ফিফটি পাৰ্চন্ত কমিশন দিম দিয়া মই মানে অলপাম ফুৰিব যাম।
অ'কে অ'কে।
উ তাকে লাদাখো ঘূৰি আহিব লাগিব এইকেইদিনতে।
উম কালি বাৰ তাৰিখৰ পা লগতটো দিলেই হ'ল আৰু তুমি।
উম বা ইণ্টাৰনে্চনেল ফ্লাইটৰ টিকেট দম হৈ যাব এতিয়া কিমান কাটিছো বা।
এ।
উম।
চখটো ক'ত পাই আহিলে ঘুৰা।
হুম
চখ বোলো ক'ৰ পৰা আহিলে ঘূৰাৰ।
অ তাকে অলপ দিন ঘূৰিব লাগিব মানে। তাকে। ইউ এছ এ যোৱা প্লেনিং এটা হৈ আছে লগৰ দুটা নাযাওঁ নাযাওঁ কৈ আছে মই কৈছো বল বল। কেতিয়াবা জচ উঠিলে ইউ এছ এ পামগৈ অকলে অকলে।
ঠিকে আছে। কাইলৈ মানে লগটো পাম ন।
উ আকৌ ভয়ো লাগে কেতিয়াবা ফ্লাইট এক্সিডেণ্টতে যাওঁ বুলি।
উ সেইটো হয় বাৰু।
ফ্লাইটতে অহা যোৱা কৰি থাক ফ্লিটতে অহা যোৱা কৰি থাকোনতো।
উম।
তাকে সেইটো কাৰণে বানাৰাছ চন ট্ৰেইনত গৈছে। উ ইণ্ডিগ চণ্ডিগতে যাম। ভাল ভাল গাড়িতে যাম বাদ।
উম। বাকী তুমি খালি মোক এই ল'ৰাটো চাই।
অ অ অ অ।
দহ
অহ অহ। দিয়া বাৰু হব মোৰ মানে কল এটা আহিছে।
উ ম উম বাই বাই।
উম উম উম উম হ'ব দিয়া।